হেল্ল'! মই এনে আছোঁ। আছোঁ, তোমাৰ কোৱা কি কৰিছা?
মই এই অনলাইনত এনে কিবা কিবি বস্তু চাই আছো অলপ মানে কিবা কাপোৰ চাপোৰ কিনো বুলি ভাবিছো। এক্জামো খতম হল ন নাই এক্সামো খতম ম বাৰ্থডেও আহি আছে সেইকাৰণে ভাবিছো আৰু কিবা অলপ শ্বপিঙে
অ'। অ আচ্ছা আচ্ছা ভালে ভালে ভালে ভালে পিছে কি কয় কি কয়? তোমাৰ এক্জাম চ্জাম কেনেকুৱা গ'ল?
এক্জাম ঠিকেই গ'ল মানে বেয়া যোৱা নাই আৰু। ঠিক থাক গৈছে বাকী তোমাৰ কোৱা কি এডমিচন বাগাৰা
ইয় এডমিশনৰ মানে এডমিশন হৈ গল। নকোৱা নহয় এগভেচন হৈ গ'ল এতিয়া লাইক আহ। ষ্ট্ৰীমো চুজ কৰিলোঁ, ষ্ট্ৰীম মানে কি লাইক মানে ডিগ্ৰীও চুজ কৰিলোঁ কি কৰিম কি নকৰিম এবিলাক ভাবিলো ভাবি মেলি কেনে এতিয়া লাইক কি কয় মানে ফাৰ্দাৰ কি কয় এনে জবৰ কাৰণে কিবা কিবি চাই আছো আৰু। এয়া সেনেকুৱা আৰু। বেছি একো ইমান ভবা নাই এতিয়ালৈকে ষ্টিল অলপ অলপ কে ভাবি থৈ দিছোঁ আৰু। সেইকাৰণে তোমাৰ পিছে পিছে কি কয় আহ মানে ক'বাত যাবা নেকি মানে কাপোৰ চাপোৰ কিনি আছ যে একদম মানে
নাই নাই এনেই আৰু মানে বাইদেউ আহি আছে লগতে এনেই ভাবিছো এ ওলাইছিলো এই যোৱা হ'ব আৰু লগৰ খিনিৰ লগতে সেইকাৰণে মানে ভাবিছো দুটামান শ্বপিং কৰি লৈ একো মানে কাপোৰ চাপোৰে নাই। ন সেইকাৰণে শ্বপিং কৰি লাগে আজিকালি অনলাইন চবেইে পায় ন। আৰাম পাই যায় ঘৰত বহি
চব পায় চৌ্ববিশ ঘণ্টা এইবিলিলাকে। যেতিয়া মন তুমি তেতিয়াই চোৱা ৰাতি তিনটা বজাতো চাব পাৰা ৰাতিপুৱা
তাকেতো আৰু মানে তোমাৰ কি ন যেতিয়াই জোনটো লাগে বা যেনে লাগে তাতে জাষ্ট টাইপ কৰি দিলে হৈ যায় বাত তুমি যদি দোকানত বিচাৰিব যোৱা এইখন দোকানত নাপালে আক নে্ দোকানত যোৱাই বহুত টাইম খাই ন বহুত টাইম কনজিউমিং হয়।
সেইটো হয় বাৰু কিন্তু এটা কথা অনলাইনত তুমি যেনেকে এতিয়া। চালায়।
উম উম।
এতিয়া তুমি এটা কিবা এটা কাপোৰ চলা তুমি ডাইৰেক্টলি তুমি ধৰি না মানে লাইক টাচ এণ্ড ফিল কৰি কেনে কোৱালিটি বা ক'ব গ'লে কেনেকুৱা কি কাপোৰতটো মানে তুমি ধৰিব ধৰিব নোৱাৰা ন অনলাইন।
মান তাতেতো লিখা থাকে ন মানে তলত লিখা থাকে ন যে কোনটো কোৱালিটিৰ কাপোৰ হয়। অ হাতেৰে ফিল কৰাটো নহয় আৰু বাৰ হা ঠিক আছে যদি পচন্দ নালাগে বা কেতিয়াবা। হয় দিয়া চোন যোনটো কাপোৰ দেখাই সেইটো নাহে। বাৰু আজিকালি ত মেক্সিমামৰ তহ ৰিটাৰ্ণ পলিচি থাকে দিয়া চোন সেইটো চাই মেলি দিয়া যায় আৰু। সেনেকা বা চাইজৰো যি
সেইটো কনভিনিয়েস ভাল হয়। অনলাইন শ্বপিঙৰ কনভিনিয়েন্ঞ্চ ভাল এতিয়া ক'ব গলে তোমাৰ যেতিয়াই তেতিয়াই তুমি মানে য'তেই নাথাকক কিয় তুমি এখন চাব খুজিলে চাব পাৰা। এতিয়া অফলাইনত তেনেকুৱা নহয় তুমি এতিয়া দোকান বিচাৰিব লাগিল। দোকান বিচাৰি কেনে এতিয়া কব গলে নাপাব পৰা। এতিয়া তুমি উম নাপাব পাৰা। টাইম কনজিউমিং হয় অ অফলাইনত আগতেো মানুহ বিলাকে ক'ব গলে গৰম ইয়াৰ সেইটোও হয় গৰম এতিয়া বতাহ বৰষুণৰ কথাও আহি নপৰে।
আহি নপৰে আৰু ইমান ওলাই যাবলৈ ইচ্ছাও নাযায় ইমান ৰ'দ দিনতো ইমান ৰ'দ আৰু ইভিনিং টাইম তো ইমান ট্ৰেফিক এইবাৰ বহুত টাইম গুচি যায় নে কাৰবাৰ যদি টাইম নাথাকে তে অনলাইন চ বেস্ট হয় তোমাৰ মানে ঘৰত বহি কেনে তুমি ধোনিয়া যি যি লাগে তুমি অৰদাৰ দিলা। তাৰ পৰা যদি কিবা পচ নহয় তেন তুমি এইটো ৰিতাৰন কৰি কেনে আক
অ' অনলাইন শ্বপিঙত তোমাৰ বাৰু ৰিটাৰ্ণ পলিচিটোও থাকে মানে ক'ব গ'লে। ৰিটাৰ্ণ কৰিব পাৰা আকৌ দি কেনে তোমাক সেই মানে কি কয় তোমাৰৰি মানে কি কয় যোনটো যোনটো ল তোমাক সেইটো আকৌ দি যাব তেনেকুৱা হয় কি ম কব গলে আমাৰ দোকান পোহৰ বিলাকত কিনিব গ'লে কিছুমান দোকানত সেইটো মানে মানে নলয় ন কিু
নাই নাই একচেঞ্জটো না থাকে অ সেইটো একচেঞ্জটো না থাকে
এক্সচেঞ্জটো নাথাকে ঘূৰা ঘূৰাই কেনে নলয় সিহঁতে কিন্তু কিছুমান দোকানত আছে যে লয় কিছুমান কিছুমানত থাকে আৰু আৰু ক'ব গলে তোমাৰ অফলাইন দোকান বিলাকত সিমান মানে ষ্টৰেজ নাথাকে ন কব গ'লে এতিয়া চোৱা তুমি এতিয়া এটা অনলাইন চ্চপিং এ এপতে চব বস্তু পাই যাবা তুমাৰ জিন্ৰ পৰা টপৰ পৰা চাৰ্টৰ পৰা চব পাই যাব অল এভৰিথিং তুমাক যি লাগে এতিয়া কিন্তু এখন তুমি যদি দকানত যোৱা এটা কথা হয় বাৰু বাৰ্গেনিং সেইটো হয় বাৰু যোনটো
অ বাৰ্গেনিং নোৱাৰা কিন্তু অ একচুৱেলী কি অফলাইন শ্বপিঙত তোমাৰ বাৰগেং কৰিব পাৰে সেইটো হয় যোনবোৰ মল চল বোৰত আছে সেইবোৰতো বাৰ্গেনিং নচলে ন যোনটো প্ৰাইচ চেক হয় সেইটোৱে দিব লগা হয় তোমাৰ কিন্তু, অফলাইনত তোমাৰ অনলাইনত চৰি অনলাইনত তোমাৰ বহুত মানে কি কয় অফাৰ চলি থাকে বা তোমাৰ যেনেকে বিক বিলিয়ন দিয়ে বা কিবা কিবি বহুত অফাৰ চলে তাত তুমি ইলেক্ট্ৰনিকৰ পৰা বৰ বস্তুৰ পৰা চব মানে তুমি ইজিলি
পাই যায় অ পাই যায় সেইটো হয় কিন্তু হয় কিন্তু কিন্তু কি হয় জানা একসুৱেলি অফলাইনবিলাকতো মানে ক'ব গ'লে অফলাইন ষ্ট'ৰবিলাকতো তুমি পোৱা নপোৱা নহয় কিন্তু তুমি জানিব লাগিব
আচ্ছা আচ্ছা আৰু এতিয়া সেইটোয়ে দিগদাৰ ন কোনোবাইতো নাজানিব কিন্তু হা ইলেকট্রনিক্সৰ কথা মানে মই যদি কওঁ ইলেকট্রনিক্সৰ মানে কাপোৰ বাদে
ইলেক্ট্ৰনিকৰ কথা কওঁ যদি অফলাইন কিনা বেছি ভাল হয়
অ বিকজ তুমি তাতে ট্ৰাই কৰি কেনে চাব পাৰো যে যোনটো ভাল হয় বা কিবা হয় কিন্তু আজিকালি মানুহবোৰে বহুত প্ৰিফাৰো কৰে যে অফলাইন কাৰণ কিয় মানে ইমান যাই কিনে আৰু কোনে আজিকালি মানে তোমাৰ কি হৈছে ন যিমান খিনি এ তোমাৰ যিমান প্রচেছৰ বাৰে যিমান দাদা চাতাৰ কিমান তোমাৰ ষ্টৰেজ বগেৰা চব অফলন অনলাইন হলে কি হয় তাতে এখন তাতে দিয়ে দিয়ে ন ইমান ইমান ইমান মানে এনেকুৱা এনেকুৱা হয় ত সেইটো সেই হিচাপত চাই কিনে মানুহবোৰে কিনিব পাৰে কিন্তু যদি এনে নিজে যদি চলাই কেনে বা লেপটপ চেপটপ কিনোতে যদি চলাই কিনে
চলাই কিনে চা।
ভাল হয় আৰু লোৱা যায় অফলাইন বা যদি আগৰ পৰা যদি ভাবি থ অ যদি আগৰ পৰা ভাবি থৈ দিছে যে মই এইটো কিনম বিকজ আগতে ক'ৰবাত বেলেগত চলাই পাইছে তেনেহ'লে অনলাইন কি হয় মানে অনলাইন অৰ্ডাৰ দিলে হৈ গ'ল।
হৈ গল এই অনলাইন অৰ্ডাৰ দিলে হৈ গ'ল কিন্তু এইটো একচুৱেলি কি জানা অফলাইনত কিনাাতটো বেছি ভাল হয়। মোৰ মতে ঠিক আছে কাৰণ চোৱা অফলাইনত কিনিলে বস্তুবিলাক তুমি জানিব পাৰিবা। জ মানে জাকিব পাৰিবা। যে অ এইটো কোৱালিটিটো ভাল হয় তুমি মানে কম্পেয়াৰ কৰিব পাৰিবা তুমি তুলনা কৰিব পাৰিবা এইটো লগত সেইটো তাৰপিছত বাৰু হয় বাৰু তুমি দোকানত কিনিব গ'লে বহুত টাইম টাইমো যায়। টাইম যায় আৰু তোমাৰ ক'ব গ'লে চব কাপোৰ ওলোৱা নাথাকে। কিছুমান কাপোৰ দেখা নাপাবও পাৰো দোকানী কিছুমান কাপোৰ ওলাই নিদিবও পাৰে। কি ঠিক তোমাৰ সেইটো ভাল লাগিব পাৰিল ভাল লাগিল হয় যদি সেইটো দেখাই দিলে কিন্তু অনলাইনত অফলাইনত সেইটো হয় বাৰু কিন্তু তথাপিও অফলাইনত তোমাৰ ক'ব গ'লে কেতিয়াবা তুমাৰ যদি মানে ক'ব গ'লে মানে ভাল থাকে দিন বা কপাল ভাল থাকে তেতিয়াহ'লে তুমি কিন্তু ভাল দামত ভাল কাপোৰ পাব পাৰা কিন্তু
উম তাকে সেইটো হয় কিন্তু যোনে কিনিব নাজানে বা এতিয়া যেনেকে ময়েই মই যেনেকে বাৰ্গেনিং কৰাত ইমান ভাল নহয় কোনবা যদি বাৰ্গেনিং কৰাত ভাল নহয় তো সিহঁতৰ কাৰণে মে অফলাইনতটো ইমান এটা হেৰি নহয় ন অ কাৰণ ক মই এইবোৰ
কৰি দিয়া যায় সেইটোতে তোমাৰ ক'ব গ'লে কি কয় কিনা যায়। ক'ব গ'লে তুমি একো কমাব নোৱাৰা কি থিক সিটো চাৰ্ট। তুমি কি কয় যোনটো পাছত পাইছা সেইটোত কি ঠিক অফলাইনত তিনিশত পালা হয় তেনেকুৱা আৰু বস্তু বিলাক। ক'ব গ'লে তোমাৰ ডেলিভাৰী চাৰ্জ লয়, কিবা লয় সেইটোতো বাৰু ল'ই বাৰু। সেইটো বাৰু লবই আৰু ক'ব গ'লে তোমাৰ মানে ডিচকাওণ্টো থাকে। বাৰু মানে তোমাৰ অনলাইন এতিয়া যদি কিনা এতিয়া তোমাৰ ক'ব গলে! তুমি যেনেকে ক'লা এতিয়া কি কয় বিগ বিলিয়ন ডেইজ বা ক'ব'লে! ছেপটেম্বৰ মাহত চব বস্তু কমত দিয়ে।
উম ছেপ্তেম্বৰ অক্টোবৰ মানে ফেষ্টিভেল যোনটো ছিজন থাকে দেৱালীৰ, দূৰ্গা পূজাৰ সময়খিনিত। উম উম সেইখিনি সময়ত কমত দিয়ে যে ন মানে মানুহবোৰে!
অ সেইটো কিন্তু সেইটো কথা হয় ডিচ্কাউন্ট বিলাক চলি থাকে তোমাৰ ক'ব গ'লে মানে। মানে তোমাৰ ডিচকাউন্ট বিলাক থাকে আৰু তোমাৰ ক'ব'লে কিছুমানত তেনেক! হমিভাৰ থাকেলন বিলাকত কিুমাৰ অফলাইনত মানে ক'ব গ'লে চিজনেল থাকে আৰু এনেকা মানে ক'ব গ'লে সেনেকা আৰু নহয় অনলাইনত তোমাৰ কুপন চুপনো দিয়ে ন যে তুমি এতিয়া ক'ব গ'লে ক'ৰবাত ক'বাত কিবা এটা খালা অনলাইন অনলাইন এপত অনলাইন এপত কিবা খালা বা কয় মুভি টিকেট বা কিবা সনেকুৱৈ বুক কৰিলেহঁতেন তুমি কিবা কুপনো পালা সেইটো কুপন তুমি কাপোৰ বা ক'ব গ'লে ক'ৰবাত যদি লাইক মানে কাপোৰো কিনিলা কাপোৰ কিনি কিনে তুমি তাৰ পৰা কুপন পালা কৰ'বাত ক'ৰবাত অ মুভি টিকেটৰ কুপন পালা বা ক'ৰবাত খানাৰে কুপন পালা এনেকুৱা কুপন চুপনো পাই যায় বাৰু অনলাইনত আৰু কুপন চুপন দি ডিচকাউন্ট হৈ যায় আৰু ক'ব গলে অনলাইনত কুপন
তোমাৰ দুটাৰে মানে ভাল বেয়া চাইড আছে আৰু এটা কথা কিন্তু আজিকালি অস অফলাইনত মানে অফলাইনত যোনবোৰ দোকানী হয় যোনবোৰ মানে দোকান দিয় সিহঁতৰ কিন্তু অলপ দিগদাৰো গৈছে অন অনলাইনতো বেছি হোৱাৰ পৰা মানুহবোৰৰ সিহঁতৰ চেলবোৰ অলপ কমকে হৈ কম হৈ গৈছে ন ত সিহতে তো মানে তোমাৰ সেয়া দু কান্দি কেনে ঘৰখন চলাই আছে ন সেইটোও এটা ভাবিব লাগিব দেছুন যে চব অফলাইন অনলাইন অফলাইন পাইছে বুলি যে মানে অ' চৰি অনলাইন পাইছে বুলি যে মানে অফলাইনতটো পাহৰি যায় হেই টো নহয় আৰু যোনখিনি মানে কিছুমানতো এতিয়া যেনেকে এতিয়া আমাৰ অসমৰ গামোচা বা মেখেলা চাদৰ সেইখিনিতো তুমি অফলাইনে কিনিব লাগিব ন' হেই কিন্তু হাজাৰ ক অনলাইন নোৱাৰা হা
আৰু তোমাৰ ক'ব গ'লে কি জানা অনলাইন, অনলাইন কিনিলে চোৱা তোমাৰ একো ইণ্টাৰেকশ্যন না মানুহৰ লগত কথা বতৰা একো নাথাকে ঠিক আছে, সেইটো এটা হেৰি হয় কিন্তু চোৱা এতিয়া যদি তুমি অফলাইন কিনিব যোৱা তুমি মানুহৰ লগত কথা পাতিব শিকিলা তাৰে ওপৰত তুমি মানে ক'ব গ'লে তুমি ফেমিলীৰ লগত গ'লে তোমাৰ ফেমিলীৰ লগত এটা মানে টাইম স্পেণ্ড কৰা হ'ল তোমাৰ, ফেমিলীৰ লগত ওলাই যোৱা হ'ল বা ঘূৰি ফুৰি অহা গ'ল।
আৰু এটা কথা অফলাইনত গলে এটা ভাল যে কি তুমি এটা বস্তু চাব গৈছে তাৰ লগতো মই আৰু এটা বস্তু যে কিবা কিনো বেলেগ বস্তুও এটা ভাল লাগি যাব। সেইটোও কিনি আনিলা সেইটোও হয় দিয়াচোন নোহোৱাত অ' স্পেছিফিক এটা বস্তুটে মানে তোমাৰ সেইয়া নহয় আৰু সীমিত নাথাকে।
তোমাৰ জল্দি অফলাইনৰ ইতা তুমি এতিয়া মানে জল্দি আৰু মানে সহজ হয় আৰু অফলাইন কিনাটো। তুমি গ'লা বস্তুটো লৈ কেনে আহি গ'লা, এতিয়া অনলাইনত ক'ব গ'লে এতিয়া তোমাৰ এসপ্তাহ ৰখিব লাগিল। বা দুই দিনে ৰখিব লাগিল তেনেকুৱা আৰু আৰু কি ঠিক সেই দুই দিনত আহি পাই নে নাই? দুই দিনত বা আহি পায়নে নাই কেতিয়াও নাপাব পাৰে কেতিয়াাবা তোমাৰ মানে দেৰিও কৰি দিয়ে কিবা প্ৰব্লেম বা কিবা গণ্ডগোলৰ কাৰণে দেৰিও হৈ যায়
দেৰি হৈ যায় মানে চবৰে ভাল আৰু এটা বেয়া আছে আৰু ক'ব গ'লে দুইটাৰে মানে ভাল চাইদটো আছে মানে যাৰ যোনটো সুবিধা সুবিধা হয় সেইমতে কিনি আছে আৰু মানুহে এতিয়া
উম মানে চোৱা অনলাইনত বহুত ভেৰাইটি আছে অনলাইনত তুমি এটা জোগাতে বহুত ভেৰাইটি পাবা কিন্তু অফলাইনত এটা জোগাত তুমি অকল কাপোৰে পাবা এটা জাগাত তুমি অকল ইলেক্ট্ৰিক মান ইলেক্ট্ৰনিক আইটেমে পাবা এটা জোগাত তুমি অকল কিবা ঘা ঘৰৰ খানা বোৱা বস্তুৱে সেনেকুৱা বস্তু ন ক'ব গ'লে কিন্তু অনলাইনত চব বস্তুৱে পায় এটা জেগাত
পাই সেইটোয়ে আৰু চবৰে আছে আৰু ভাল বেয়া চাইড দিয়া দিয়া ঠিক ঠিক আছে দিয়া
দিয়া ঠিক আছে দিয়া